অ কি অ'হ। শুনিছনে।
অহ কি কৰি আছ?
মই এ।
খুবলৈ ওলাইছোঁ মই।
অহ।
তই।
মই। এ দুপৰীয়া ভাত বনাই আজৰি হৈ। বা বোলো খবৰ এটা লওঁ কি কৰি আছে আপুনি।
অঁ কি বনালি।
মই আজি হেৰি বনাইছো কল পচলা। বনাইছো। আৰু তাৰপিছত এই কচুলতি যে।
অঁ'হ।
অ কচুলতি তাৰপিছত ফুকা। শুকান মাছৰ লগত।
মই নাজানো নহয় কোৱাচোন নাই খাই পোৱাই নাই।
এই ক হেৰি কচুত মানে এনেকে লতি এটা ওলাই।
অ কি কছু কছোঁ আমাৰ ইয়াত যে হেৰি হয় যে এই য'তে ত'তে যে আমাৰ বনৰীয়া কৈছোঁ অঁহ।
অ কলা কচুৰটো যে। সেইটোতো ওলাই। তেনেকে বগা কচু এটাও আছে।
অ লতি হ'লেই হ'লা ন।
অ অলতে হ'লেই হ'ল খাই ভাল লাগে। শুকান মাছৰ লগত বনাব পাৰি ৰুটি। অ এ লত। গুটিটো মানে আনি ধুনীয়াকে। কপৰ চুজ এটা থাকে নহয় সেইটো গুচাই ল'ব লাগে ে আহ গুচাই কৰি তাৰ পিছত হেৰি ধুনীয়াকে ধুই নাই নাই সিজাব নালাগে নিসিজালেও হয়ি লব পাৰে অকনমান সসিজোৱাকেও বনাব পাৰে অ তাৰপিছত আদা ন নহৰু আদা নহৰু উ তাৰপিছত জলকীয়া দিব লাগে জালুক চব মানে খুন্দি কৰি গুড়া কৰি ল'ব লাগে তাৰ পিছত পিয়াজ অলপ সৰহকে কাটি ল'ব লাগে লৈ তাৰপিছতে হেৰি কেৰাহীটো পাতি গৰম কৰি তেল দিব লাগে তেল খিনি গৰম হোৱাৰ পিছত পিয়াজিন চিনি দিব লাগিব পিয়য়াজ খিনি দি এ ত আছো তাৰপিছত আদা নহৰু খিনি দিব লাগিব আদা নহৰু খিনি অকনমান ভাজি লৈ তাৰপিছত হেৰি কচুলতি অ কচুৰ লতিি খিনি তাত দি দিলেই হ'ল
অ আমি মানে মাংস বনালে যেনেকে গোটেইখিনি তেলতে দিওঁ
অ অ লাগে তেনেকে তাৰ পিছত মানে ঢাকনা মাৰি দিব লাগে অলপ সিজিব নহয় সিজাৰ পিছতে অলপ ভাজি থৈ দিব লাগে শুকান মাছ কেইটা গৰম পানী ধুনীয়াকে ধুই কৈ বজাৰ পৰা অনা মানু নহয়
আমি জুইত শুকুৱওঁ সেৰা মাছ হ'লেও হ'বনে
অ সেয়া হলেও হ'ব তাৰিছ বাৰতো পায় ধেৰ শুকান মাছ পায় নহয় বেলেগ বেলেগ সৰু সৰু অ শুকান মাছ হ'লেই হ'ল আৰু সৰু সৰু সৰু হ মানে বেছি ভালাগেৰু শুান মা এটা পাই নহয় এ কেইদিন মানৰ আগত বনাই খাইছো তো আমি গৰম পানী দি ধুই চাফ কৰি লৈ তেলত অক ভাজি থৈ দিব হোৱা আগতীয়াকে ভাজি পেলাই সেই কচু মানে সিজা অকন সিজা পিছত কচু খিনি তাত ঢালি দিব কচুৰ লগত মাছ খিনি অলপ লৰাই থাকিব তাৰ পিছত পানী দিব দি ধুনীয়াকে ঢাকন মাৰি থৈ দিব পিছত অলপ সময় সিজোৱাৰ পিছত সুৰঙা চাব তাৰপিছত কচু খিনি মানে অলপ বিজলোৱা টাইপৰ হৈ যায় এইা বিজলোৱা নিচিনা হৈ যায় তাৰ পিছত সেই জালুক জলকীয়া আদি কৈ খাই ভাল লাগে অ অলপ জ্বলা হ'ব লাগে তেতিয়া খাই ধুনীয়া লাগে তেনেকেই খাব পাৰে
অঁ আৰু শুকান মই শুকান মাছো ভালকৈ খাই পোৱাই নাই নহয় এনে ঘৰত যে শুকুৱাই সেয়া খাই পাইছোঁ বাৰু কেতিয়াবা ভাজিবলৈহে খাওঁ
অ ঘৰত শুকুৱাটো ঘৰত মানে শুকান মাছতটো কেনেকে শুকুৱাব লাগে তেতিয়া ভাল লাগে অ সেই জুই তাপটো দি দিয়ে যে ৰ'দত শুকুৱাতকৈ মানে জুই তাত তো দি পেলাই শুকালে ধোঁৱাতটো যে যায় ধোঁৱাটো লাগি পেলাই তাৰ গোন্ধটো মানে ধুনীয়া ওলাই আৰু সেইটো শুকান মাছৰ গোন্ধটো ধুনীয়া ওলাই কিন্তু এনে ৰ'দত শুকুৱাটো আপোনাৰ হেৰি গেলা নিচিনা গোন্ধ এটা ওলাই সেইটো সোৱাদকৈ মানে জুইত এতিয়া ওপৰত দি ধোঁৱাতটো লাগে যে সেইটো মাছ খাব লাগে শুকান মাছো বৰ ধুনীয়া লাগে সেইটো খাই খাই চাব তেনেকে কচুলতি
মই এদিন বনাই পোলে খোৱাই পাইছো বাৰু মই বনাই খাম বাৰু এদিন তুমি বনাই থাকিলে মোক মাতি দিবাচোন মই চাম এতিয়া বাৰু শিকি লৈছৱে তথাপি আকৌ পাহৰি যাব পাৰো নহয় তেতিয়া চাম অ আৰু কি বনালা।
আৰু এই হেৰি কল পচলা বনালো, কল পচলা খাই পাইছে।
কল পচলা কেনেকে কেনেকে খাই নো মই খালি কল পচলা কাটি পেলাই দালিৰ লগতহে বনাই খাওঁ আৰু শুনিছো কৈ থকা কল পচলা বোলে বেলেগ। বেলেগ কে খায়।
অ দালিৰ লগতো খাব পাৰে, তাৰপিছত হেৰি মাংস হা ব্ৰইলাৰ মাংসৰ লগতো খাই ভাল লাগে। ব্ৰইলাৰ মাংসখিনি যেনেকৈ মাংস যেনেকৈ বনাই আৰু মছলা চছলা দি তেনেকে ধুনীয়াকে বনাই ভাল লাগে তাৰপিছত আৰু হেৰি এয়া হেৰি লেবেৰা ভাজি নিচিনা বনাইও খাব পাৰে। চব মিক্স কৰি ৰঙালাও আলু তাৰ পিছত আকৌ এই তৰৈটো যে পায় তৰৈ অ তৰৈ সেয়া মিক্স কৰি পেলাই বনাই খাই ভাল লাগে নহয়। আমাৰ এনেকুৱা গাও বিলাকত ভোজ হলে মানে সেই বস্তোতো দিয়ে নিয়ামিজ ভাজি লগত, কল পছ মচলাটো দিয়ে খাই ভাল লাগে তেতিয়া। মানে নিৰামিষ ভাজিকণত সেই, পচলা বস্তুটো হ'লে ভাল লাগে
মই আকৌ অকল দালিৰ লগতহে বনাই খাই পাইছোঁ। মানে বেলেগ তেনেকে খাই পোৱা নাই।
অ মই আগতে খাই পোৱা নাছিলো। তাৰপিছত এনেকে সকাম পাতিলে গলে মানুহে ঘৰত বনাই কৰি দিয়ে যে, খাই বৰ ধুনীয়া লাগে। তাৰ পিছত ঘৰত বনাই এতিয়া তেনেকে খাওঁ। ভাল লাগে। খাব তেনেকে বনাই।
বনাই খাব লাগিব।
অ আদি নহুৰু দি তেল, হা
এতিয়া শিকিছোঁ বোলো।
অ অ আদা নহৰু মানে গোন্ধটোত ধুনীয়া লাগে আৰু তে তেল মাৰিব লাগে নহৰু দি নহৰু দি দিব লাগে ভাল লাগে তেতিয়া গোন্ধটো
মাংসৰ লগত কেনেকৈ খায়
মাংস লগত মাংসৰ লগত হে পচলাটো মানে কাটি ল'ব লাগে প্ৰথমতে গোল গোলকে কাটি লয় ধাৰ ধঢঙ কটাৰী দি কাটিবাগে থ ধুনীয়াকে গোল গোল হয় নহয় কাটি পেলাই তাৰপিছত হেৰি কৰিব লাগে এই এনেকুৱা হেৰি গিলাচ দি গিলাচ দি অলপমানানে এ সে কৰিব লে কোবাই কোবা হে কৰিব লাগে সৰু মিহি হিম হিম হৈ যায়গ তেতিয়া অ শুনিলো আনিছো নিচিনাকে মানে এনেকে টমনিয় দিলে গিলাচৰ ধাৰ থকা চাইডে তাৰত সৰু সৰু অ এই গিলাচটো যে এনেকে পানী খোৱা চাইডত ধাৰটো আছে যে
অঁ
অ সেই ধাৰ থকা চাইড টো দিবলে এনেকে অ অ এনেকে এনেকে দিলে কটা কটা যায় যে কাটি কাটি সৰু সৰু হৈ যায়গৈ তেেনেকে কাটি লব সে ঠিক যোগাৰ কৰি লব লৈ পেলাই তাৰিছত মাংসখিনি ধুই কৰি ধুনীয়াকে তেলত আদা নহৰু দি ভাজি পেলাই পিছত আৰু হে পচলা খিনি দি দিব আলুৰ লগত মচলা দি ধুনীয়াকে ভাজি থাকিব তেনেকেই খাই ভাল লাগে জ্বলা মচলা দি
ম লগত খাই পাইছোঁ মচুৰ দালিৰ লগত খাওঁ কেইটামান মচুৰ দালি এমুঠি ইমান দেৱা তাৰছত কল ব চলাহে নহৰু জলক া দি বোলে তেল মাৰি দিবা আকৌ এই কলাই মাহ যো
উম
কলাইমাহৰ লগত খাওঁ তেনেকৈহে খাওঁ
অ কলাই মাহৰ লগত কেনেকে খায়? কলাই মাহৰ লগত কেনেকে খায়?
কলাই মাহ কেইটা তিয়াই থৈ দিওঁ। থৈ পেলাই কলাই মাহ। টান যে
অ'।
কলাই মাহ চিনি পোৱা নে নোপোৱা আকৌ?
এ এইটো মই চিনিয়ে নেপাওঁ কলাই মাহতো।
অ' এই শালি ধান কৰাৰ পিছত শালি ধান কাটে যে মানুহে সেই ধানৰ নৰা হেৰিৰে পেলাই থৈ দিয়ে নৰা খিনিতে তেতিয়া ধানৰ নৰা যে তাতে বগাই বগাই মানে সেই কলাই মাহ লাগে অকণমান বগাই আৰু।
অ'।
ভাল পাব নালাগে মানে। কলাই মাহ হেৰি কৰিলে। তাতে পেলায়। এই ইয়াতহে নাই। আগতে আমাৰ ঘৰত দেউতাহঁতে কৰে।
অ।
কলাইমাহ। সেই তেতিয়া কলাই মাহখিনি দলিব লাগিব। দলি পেলাই এতিয়া বাকলিটো গুচাই নহয় তিয়াই থৈ দিয়ে। তিয়াই থোৱাৰ পিছত কল পচলাখিনি কুটি লওঁ মিহি এনেকে হেৰি কৰি পেলাই কটাৰীৰে
অ', উম।
পেলাই তাৰ পিছত সেই কলপচলাখিনি তেল মাৰি দিওঁ। নহৰু, জলকীয়া চ আদা। সেইখিনি দিওঁ। দি পেলাই কলাই মাহখিনিও দিওঁ। কলাইমাহ বইল কৰি লৈও দিওঁ। নহ'লে, হেৰিত। বইল কৰি ল'লে মানে সোনকালে হয় আৰু অকণমান। যদি বইল নকৰাকে দিওঁ। তেতিয়া একেলগে হেৰি পচলাৰ লগত দি দিওঁ আ বালিয়া বালিয়া লাগে কে খাই ভাল লাগে।
অ', তেনেকে খাই পোৱা নাই মই। অ', চাটনিও খাই নেকি সেইটো?
অ'।
কেনেকে বনায় চাটনি?
চাটনি বেলেগ দালি-চালিৰ চাটনি যেনেকৈ খাওঁ।
তিয়াই থৈ দিব লাগে অ'?
দালি থাকলে মচুৰ দালি তিয়াই থৈ পেলাই যে চাটনি বনাওঁ! নহৰু, জলকীয়া, আদা দি বোলে সেই তেনেকে বনাওঁ।
অ'।
আমাৰ ঘৰত আহিলে বনাই খুৱাই দিম দিয়া। খাই
অহ', অ', খুৱাব। ভাল লাগি অ কলাই মাহ হ'ব সেইটো মানে মই খাই পোৱা নাই। অ
খালে খাই থাকিব মন যাই, কলাই মাহৰ চাটনি। আকৌ কলাইমাহ ভাজিবলে শুকানে। হা। কলাই মাহ যে ভাজি বোলোই
অ
দুপৰিয়া ভাত। দুপৰিয়া ভাত। নবনাওয়ে নিকি, দুপৰীয়া নবনাওয়েই নেকি এতিয়া।
কি হ'ব অ
এই বৰা চাউলৰ জলপানকে বন। মায়ে মানে সেই লা বৰা চাউলৰ জলপান যে সেয়া বনাই থৈ দিছোঁ গাখীৰৰ লগত তাকেই খাম। কলা মাহটো যে হেৰি কৰিব লাগে, ভাজি পেলাই গুৰা কৰি থৈ দিলে আ দা নহয় এই জলক। এয়া পিঁয়াজ কাটি পেলাই, লাডু বনাই বনাইও খাব পাৰে, পানী অকণমান দি ভাতৰ লগত। ভাল লাগে খায়। অ তেনেকে খাইও ভাল লাগে। লাগে?
অ
খাই পোৱা নাই মানে? খাই পোৱা নাই। অ এ আমাৰ ঘৰত আহিলে কলাই মাহৰ হেৰিটো, মই বনাই পেলাই খুৱাই দিম দিয়া। তুমি কচু, তোমালোকৰ ঘৰলৈ গ'লে কচুলতি খুৱাবা আমাক। কলাই মাহ খোৱাই দিম?
অ অ অহ। কলাই মাহটো খাই পোৱা নাই তেনেকে বনাই। অহ মানে কলাই মাহ তো মোৰ চিনিয়ে নাপাও, খালি মগুদালি, মচুৰ দালি বুটৰ দালি এইকেইটাহে চিনি পায় সেইটো কলাই মাহটো মানে দেখাই নাই মই এ আমাৰ এইফালে নাপায় পাই যে সেইটো
অ এই আজিকালি খেতি নকৰে আৰু।
অ কিনিবলে নাপাই চাগে মোক মানে এইটো খাই পোৱা নাই যে নানোৱেই। কিনি নানোৱে।
হ'ম ভাল লাগে খাই।
হা হ'ব দিয়া ন অ অ অ খাব লাগিব দিয়ক।
উম
দে আপুনি বনাই খুৱাব তাৰপিছত মই কিনি আনি খাব লাগিব।
খাই ভাল লাগে তেনেকুৱা
অ হব দিয়ক ন।
অঁ অঁ
উম।